হেল্ল'!
অঁ, কি কৰি আছা?
নাই একো কৰা। তুমি কি কৰিছা?
অ মই এনে বহি আছো ইমান গৰম।
অঁ চাহ খালা?
না খোৱাই নাই।
অ আমিও খোৱাই নাই চাহ বনোৱাই নাই ইমান গৰম। চাহ খাব নোৱাই।
অ। সেইকাৰণে নেমু চৰ্বতে বনাই খোৱা।
অ এই শুই আছিলো শুই উঠিছোঁ হে। অলপ দেৰিকে খাম আৰু।
অ।
ইমান গৰম দি আছে ৰুমৰ ভিতৰত থাকি আছে সিহঁতে মোবাইল চাই আছে।
অ। আলি আজি মানে হেৰি হোৱা নাই ক্লাছ হোৱা নাই?
আজি ক্লাছ বন্ধ আছিলে। মেমজনী বোলে ইয়াত হস্পিটেলত যাব।
অ অ।
অহঁ।
খোলা নে বন্ধ?
কালি খোলা। এনে গৰম বন্ধ দিম বুলিও দিয়ে আকৌ এঘাৰ তাৰিখ মানেহে দিব বোলে।
অ।
মেমৰ ল'ৰাটো বন্ধ দিব বোলে এঘাৰ তাৰিখে তেতিয়াহে দিব বোলে।
অ দুপৰীয়া কিদি ভাত খালা?
দুপৰীয়া লগৰ কেইজনীয়ে ভাত সিহতেই বনালে। আলুৱে তোমালোকে কিহেদি খালা?
আমাৰ নিৰামিষে আজি ৷ উম এয়া ভেদাইলতা বৰা
অঁ।
হেৰি বনালো ভোল ভাজি
অঁ।
আজি নিৰামিচ দিয়ে খালো। উম।
এতিয়া কি বনাবা?
এতিয়া আকৌ বনাম ৰুটি বনাম চব্জি আছেই, এতিয়া ৰুটি বনালে হ'ব। আৰু কিবা আছে? আনিলে বনাম এতিয়া।
অ' এনেই তোমালোকৰ ঘৰত কোন কোন থাকেনো?
আমাৰ ঘৰত হাজবেণ্ড থাকে, হাজবেণ্ডৰ মায়েক থাকে আৰু মই মোৰ ছোৱালী।
ছোৱালী পঢ়ি আছে নেকি?
ছোৱালী পঢ়াই নাই। সৰু ছোৱালীজনী স্কুলত দিম অহা বছৰৰ পৰা।
অ'।
অহা বছৰৰ পৰা পঢ়িব। এতিয়া ঘৰতে পঢ়ি থাকে।
অ' চৰকাৰীত দিবা নে এনেই প্ৰাইভেটত দিবা?
প্ৰাইভেটতে দিম, চাই আছো এতিয়া কি হয়?
অ' প্ৰাইভেটত দিয়া ভাল দিয়া। ইংলিছটো শিকিব। চৰকাৰীতটো ইমান ইংলিছতো নাই। আজিকালি চব ইংলিছহে জৰুৰী। চবতে ইংলিছ
অ'।
সেইটোকাৰণে হেৰিতে দিব লাগে প্ৰাইভেটত।
প্ৰাইভেটতে দিম মানে, পইচাও বহুত লাগে নহয় প্ৰাইভেটত!
অ' সেইটো হয়।
উম। আৰু চৰকাৰীতো দিব পাৰো চাই লও। কি হয়? কোনফালে মিলে সেইফালে দিম আৰু।
অ'।
ভালকে পঢ়ালে চৰকাৰীতো ভাল।
অ' এনেই তুমি কি কি বনাব জানানো?
মই এনে চব বনাও, ভাত, ৰুটি
অ', অ'।
সেইবিলাক পোলাও অ'।
পোলাওটো এনে কেনেকে বনাইনো?
পোলাওতো প্ৰথমে তেলত পিয়াঁজ ভাজি লৈ, পিয়াঁজখিনি ৰঙা কৰি পিছত আকৌ পিয়াঁজৰ লগত চাউলখিনি দি কেনে, ৰঙা কৰি পিছত জোখমতে পানী, গৰমপানী দি কেনে চিটি লগাই দিওঁ।
অ'।
বনা ডেক্সিটো বনাব পাৰি।
অ' ডেক্সিত বনালে ভাল। সোৱাদটো ভাল লাগে। অ'।
আমাৰ ইয়াত মানে বেছি কুকাৰতে বনোৱা হয়। গেছৰ কাৰণে কুকাৰত বনালে অলপ সোনকালে হয়। অলপ গেছটো আয় হয়। উম। ডেক্সিত মানে চৌকাবিলাকত ব্যৱহাৰ কৰিলে ভাল আৰু। তেতিয়া সোৱাদটো বেছি ভাল লাগে।
অ', উম। জুইত বনোৱা বস্তু এনেও ভাল লাগে খাই।
অ'।
কি কি এনে পাচলি ভাল পোৱা তুমি?
মইতো চবে খাই ভাল পাওঁ, অলপ তিতাৰ বাহিৰে চব বস্তুৱে খাওঁ, কচু, বেলেগ শাক-পাচলি চব খাওঁ। আমাৰ ছোৱালীজনীও খাই ভাল পায়। ময়ো খাওঁ, আমাৰ ঘৰত চবে খাই শাক-পাচলি।
খাব লাগে, শৰীৰৰ কাৰণেও ভাল।
মাজে মাজে মাছ-মাংসও খাওঁ। মাজে মাজে নিৰামিষো খাওঁ। মিলাই-জুলাই খাওঁ আৰু এনেকে।
অ সেনেকেইে খাব লাগিব।
কি বনাবা এতিয়া?
আমাৰ আজি একো নাই কিবা বনাও? চক তৰকাৰী অলপ আছে ভাত কেইটামানো আছে আলু আছে আলু। লোকে ভাজি আহ যেনে সিহঁতে তলত গৈছে মালিকৰ ঘৰত পানী ব বতল আনিব। গৰম যে ইমান, আমাৰ ৰুমতটো মানে বহুত গৰম ওপৰত যে চত নাই।
আহ আহ আৰু কেইমাহ আছেনো তাত শিকা বাকী প্লাছ
আৰু চাৰিমাহ আছে নেকি ছেপ্টেম্বৰত শেষ হ'ব নহয় অক্টোবৰত নগাঁও যাম।
অ আহ।
তাতো ৰুম লৈয়ে থাকিব লাগিব। কিবা হয়। ইতিয়া মেমে কৈছে নিদানতে দিব বুলি নিদানত দিলেটো ওচৰ হয়।
বৰ্তমান কেনেকুৱা কি বিষয়ৰ ওপৰত পঢ়াই আছে শিকাই আছে।
শুশ্ৰূষা কৰা লাগে আৰু চিভিলত গ'লে কেনেকৈ বেড মানে বেত কেনেকে চাফা কৰিব লাগে মানুহক কাপোৰ কানি কেনেকৈ চাফ চিকুণ কৰা ৰাখিব লাগে ৰোগীক। খোৱা বোৱা লোৱা খবৰ মানে খবৰ খাতি লৈ থাকিব লাগে। সুস্থ হৈছে ন নে নাই, ভাল পাইছে নে নাই, গাৰ এইবিলাক মানে আৰু। পেচাৰ জোখাটো শিকাইছে আগৰ জ্বৰ জোখা এইবিলাক শিকাইছে। বেজি দিয়াটো মানে এতিয়াও শিকোৱাই নাই শিকাব আৰু।
আৰু তোমালোকৰ লেবটৰী বুলিও কৈছে যে এইগিলাক পৰীক্ষা নিৰীক্ষা কৰা নিশিকাব?
অঁ শিকাব, এতিয়া মানে আমাৰ ছেকেণ্ড চেপ্টাৰ পঢ়াই আছে ফাৰ্ষ্ট চেপটাৰ যেতিয়া পঢ়াব তেতিয়া মানে সেইবিলাক পাম আৰু।
অ। অ অলপ - অলপ, অলপ- অলপকে গোটেইখিনি লাহে লাহে। থাকিব।
অঁ
আহ। ভালেই হৈছে এইটো কৰি থাকা। উম। মেম জনী কেনেকুৱাই এনে পঢ়োৱাত। অ পঢ়িছোঁ, মই হায়াৰ ছেকেণ্ডেৰী পঢ়িলোঁ। মাজত আকৌ লকডাউন হ'ল। কাৰণে মই ডিগ্ৰী পঢ়িছিলো মানে। সম্পূৰ্ণ নহ'ল। আধৰুৱা হ'ল। মানে মোৰ ফ্ৰেণ্ড বিলাক আকৌ লগৰ বিলাক চব মানে হেৰি হ'ল যে। ভাগ ভাগ হৈ গ'ল। আৰু মই অকলে হৈ পঢ়াত মানে অলপ মোৰ ভাল নালাগে, অসুবিধা হয় ম আৰু পঢ়াৰ মানে পঢ়া বস্তুবিলাক কালেকশ্যন কৰিবৰ কাৰণে এনেকুৱা সুবিধা নাই কোনো ল'ৰা ছোৱালী।
উ
সেইকাৰণে মই বাদ দিলো আৰু তাতে লকডাউন হল।
অ।
নহ'লে চাগে ময়ো ময়ো চাগে আজি। নাৰ্চে কৈ থাকিলো হয় এতিয়া ঘৰৰ পৰা বিয়া দিলে আৰু ন নাই না নাৰ্ছৰ ফৰ্ম ফিলআপ কৰিম বুলি ভাবিছিলোঁ হে।
আহঁ সৰুতে বিয়া হ'লে বেয়া কৰিব লাগিছিল নিজেও হেইৰি নিজে তেতিয়া পালা হয়।
অ ঘৰৰ কথা ঘৰত মা আমা বা যি কি কৰে আমি সেয়াই শুনিব লাগিব তথাপি কৈছিল। পিছত আৰু আমাৰ জেঠাই কলে ভাল মানুহ বুলি আছে বিয়া দি দিল।
অ এনে তোমাৰ হাজবেণ্ডে কি কৰে?
হাজবেণ্ডে মানে বিজনেচ কৰে। বিজনেচ ব্যৱসায় এইবিলাকতে লাগি থাকে আৰু চলি থাকে তোমালোকে
ক'ত
কি কৰা চাহ নাখালা?
নাই এই গৰমত কোনে চাহ খাব সিহঁত কিজান তলত গ'ল অহাই নাই
অ লাইন আছেনে নাই তাত
লাইন আ লাইনটো ইমান নাকাটে ইয়াত থাকেই বাৰু লাইনটো তেওঁ আমাৰ ৰুমত ফেনে পাত্তাই নাপায় বহুত গৰম খিৰিকী চিৰিকি খুলি দিওঁ তেওঁ গৰমে
আমাৰ ইয়াতো ইমান মানে হেৰি লাইনটো আগতে নাকাটিছিল এতিয়া বহুত লাইন কাটি থাকে ইনভাৰ্টাৰ কাৰণে গমেই পোৱা নাযায়
অ
ইনভাৰ্টাৰটো কাৰণে গম পোৱা নাযায় কিমান লাইন কাটি থাকে অ এতিয়া বহুত গৰম আৰু দুমাহ মান যোৱাৰ পিছত ঠাণ্ডা পৰিব এতিয়া আৰু সহ্য কৰিব লাগিব
অ
উম দিয়া তোমালোকে এতিয়া পঢ়া
অলপ পাছত পঢ়িম সিঁহতৰ কেইজনী আহি লওক অ হ'ব দিয়া ৰাখিছোঁ
অ ঠিক আছে
দেৰিকৈ ফোন মাৰিম